হেল্ল' আহ ভন্টি আহ কি কৰি আছা আছো দিয়া তুমি
ময়ো এনে আছো
এ স্কুলৰ পৰা আহি মই
লাগি পৰি আছোঁ আপুনি ঘৰততে নে
অ মই ঘৰতে আছো দিয়া
আহ
এতিয়া চাহ চাহ অঁ ভালে চাহ পানী
চাহ তাহ খাম হেহ খোৱা নাই
অঁ
গৰম পৰিছে না আজি আপোনা ক' ফালে
অঁ গৰম পৰিছে তেওঁ এই আগৰ কেইদিন মান ইফা গম দিন নাই উম আমাৰ কমিছে
অঁ তাকে হেৰি আপুনি কিবা বস্তু চস্তু উম বনাই কৰি আছেনে এতিয়া বৰ্তমান
অঁ এতিয়া মানে পিঠা চিঠা এতিয়া বৰ্তমান শোৱা নাই
গৰমৰ কাৰণে
উম এইকেইদিন গৰম যে
অঁহহ
এ এইকেইদিন বোলো এনেই উলৰ চুলৰ কাম কৰি আছো তাৰ পিছতে আকৌ এবাৰ হেৰিও কৰি বাৰীত অলপমান কাম কৰিব লগগীয়া হৈছে
অঁ শাক -পাচলি
জংঘল চাফা কৰি শাক তৰকাৰী লগাইছো
ভালে কৰিছে দিয়ক শাক পাচলি ঘৰতে খোৱা উম মানে এইবিলাক কীটনাশক ঔষধ নিদিয়া এইবিলাক খালে ভাল নিজৰ কাৰণে
অঁ অঁ অঁ
ইমান বেমাৰ আজাৰ আজিকালি
অঁ তাকে
টো খাই কৰিয়ে ন মানুহৰ এইবিলাক
উম এইয়া মাকৈ অলপ কৈছে ছিলোঁ মাকৈ অলপ কৈছিলো তাকে ছিগি পেলাই উম তাকে সে কাটিলো অলপমান হৈছিলে অঁ অঁ
অ পুৰঠ হৈছে জানো
পুৰঠ হৈছে
অ মাকৈ যে কৈছে গছ খিনি কি কাটি পেলাই পেলাই দিছে নে কি
অ পেলাই দেওঁ
অ পেলাই নিদিবচোন আমাৰ হেৰি কাৰোবাৰ এটাক পঠাই দিম গছ খিনি থৈ দিব লৈ আহিব আমাৰ গৰুজনী গাভিনী পৰি আছে নহয়
অ এতিয়া বোৱাগছ খাই জানো বোৱা গছ বিলাক খাই জানো
এ হেৰি পাত চাত বোৰ খাব নহয় কোমলীয়া যিখিনিলৈকে কোমল পায় অ যিখিনিলৈকে কোমল পায় সেইখিনিলকে খাব
অ মই সে মাকৈ গুচাই গুচাই মানে অলপমান শুকুৱাই পেলাই বোলো হেৰি কৰিম বোলে আটা বনাম বুলি
অহ অহ
তে গুচাই আছো আৰু
অ তাকে হেৰি এই আৰু কুমলীয়া তেনেকুৱা কিবা উম পাত চাত খিনি খাবলৈ পায় কৰিবলৈ গৰুৰ কাৰণে ভাল হব যে আপুনি থৈ দিব
অ অ সিহতৰ হেৰিটোক শুকুৱাই পেলাই আটা বনালে বজাৰ তানে কি বুলি কয় যে ন সেইটো আটাও উম সেইটো আটা বোলে পিচি আন মলামাল শুকুৱাই আছো ৰ'দে ভাল নহয় যে
অ এবাৰ বৰষুণ এবাৰ ৰ'দ কৰি আছে আপোনালোকৰ ফালেও ন
অ
অ এইকেইদিনো সদায় সদায় আবেলি এইটো বৰষুণে পৰে উম বস্তু খিনি ঠিককে হেৰি কৰিবও নোৱাৰি একো এটা
উম এইটোত ঘেঁহুৰ নিচিনাকে ভালকে শুকুৱাব লাগিব
অ এইটো শুক পোৰা অ তেতিয়া সে আকৌ হে গুড়াটো শুকানকে ওলাব
অ পিঠা আটা ঘুৰি়ছ
আটা গুৰি নিচিনা শুকানকে তেতিয়াহে ওলাব আকৌ
তাকেহে শুকুৱাই আছোঁ
ভালে কৰিছে ভালে কৰিছে
উম তুমি অ তুমি কিবা কিবি কৰি আছা আছানে
মই সেয়া তেনেকে কেতিয়াবা গোটৰ অদা চদা পালে পিঠা চিঠা এনেকে বনাও আৰু
আহ
পিঠা চিঠা বনাই তাৰপিছত দোকানত অ তেওঁলোকক লগা হ'লে কয় নহয় তেনেক তেতিয়া আহি পেলাই লৈ যায় হি দিও উম তাৰপিছত আকৌ আজিকালি কাপোৰো ফেব্ৰিক কৰিবলৈ লৈছো নহয়
অ ফেবিক কোৱা নেকি
অ ফেবিক কৰি পেলাই হেৰি ফুল চুল লগাই পেলাই আজিকালি যে ডিজাইন এটা ওলাইছে নহয়
অ অ উওলাইছে অ
সেয়া তাকে কৰিবলৈ লৈছো আকৌ আ মানে আজি পোন্ধৰ দিন মান হৈছে
আহ
অ আপোনাক লাগিলে কব তেনেকুৱা
অ লপ দিয়া দুযুমান
আপুনি হেৰি কৰিব উকা উকা নিজৰ পচন্দ মতে কাপোৰ কিনি দিবা
অ ন কটনৰ কাপোৰ এতিয়া গৰমত অ অ তেনে কাই উম কিনি দিম আৰু ন
অ কিনি দিব তেতিয়া মই বনাই পেলাই দিম আৰু আপোনাক আকৌ দহি চহিও মই গুঠিবলৈ লৈছো নহয় আজিকালি ঘৰতে দহি চহি গুঠিবলৈ লৈছো ঘৰতে অ আজিকালি সেই সেয়া মানে এনে থাকাতকে বোৰ কিবা এটা কৈ থাকিলে
অ নিজৰ হাত খচটো ওলাই থাকে
অ তাকে সেইয়াই
অ মই দহি খিনি যেনিবা দিম মই ঘৰতে বটি লওঁ এ চিলোৱা মেজ
অ মই সেই মই মেচিন এটা আনিলো নহয় এইবিলাক বস্তু বাহনি বনাই কৰি বেচা পইচা দিয়ে
আহ
চিন এটা আনি ললো এতিয়া মানে কাপোৰ চাপোৰ চিলাও তেনেকে
অ ভালে খোৱা মই টা আনিম বুলি ভাবি আছো মেচিন এটা আনিম উম উম তাৰছত ব্লাউজ টো কি শ লাম বোলাবা ব্লাউজতো চিলোৱা শি
অ ব্লাউজ টো আজিকালি দৰ্জি তাত চিলাবলৈ দিলে ইমান দাম লয় ন
উম
চিলোৱা দামত চোন কাপোৰ এযোৰে পোৱা যায় আজিকালি
অ আঢ়ৈশ টকাকে আঢ়ৈশ ভাল ডিজাইন দিলে যে তিনিশ মান
তিনিশ চাৰে তিনিশ মই ছোৱালী আমাৰ ছোৱালীলৈ চিলোৱা ব্লাউজ টো লৈছে হেৰি পাঁচশ
অ
সেইটো অ সেই সেইটো পাটৰ যে
অ অ সেইকাৰণে দাম লৈছে
সেইকাৰণে দামটো লৈছে পাঁচশ হলেও তেয়া চাই চাৰে তিনিশ মানকে লবই
আহ
এতিয়া ধৰক আমি শকত আৱত মানুহ ন
উম দিজাইন অলপমান দিলে আমাৰ ইয়াত যেনিবা এনে আঢ়ৈশ লয় এই আমি পিন্ধা বিলাক আঢ়ৈশ লয় অকমান ডিজাইন দিলে তিনিশ লয়
অ এ মই তেতিয়া মানে হেৰি যে ইমান দাম ভৰি পেলাই চিলাব লগা হ'ল যে সেইকাৰণে বোলো নাই এইবাৰ পইচা কেইটামান গোটাই মেচিন এটা আনি লও ঘৰত এ বোলো কৰো
অ বোলাছ ত শিকি ললে বেছি ভাল হ'ব দিয়া বোলাছ শিকি ললে
অ ব্লাউজটো শিকি ললে মই শিকিছিলো নহয় এই প্ৰধানমন্ত্ৰী হেৰিত যে শিকাইছে ছিলে নহয়
শিকা
অ তেতিয়াই মই শি কি লৈছিলো
উম
ব্লাউজ পেটিকোত এনেকে স্কাৰ্ট তাৰপিছতে আপোনাৰ ফৰগ
আহ অ আহ আহ
তাতে চাৰ্ট চাৰ্ট এ মতা মানুহৰ চাৰ্ট বিলাক মানে শিকা নাই আৰু
উম
সেয়া সেইটো শিক্ষাটো শিকিবলগীয়া বাৰু ইমান কথা নাই
অ মতা মানুহটো ইমান চিলোৱা নেযায় যায় ন
এয়ামাৰ মাইকী মানুহৰ হে লাগে
মাইকী মানুহৰ বেছি মেখেলা চাদৰ ব্লাউজ পেটিকোট তেনেকে চিলাব পাৰিলে উম
ঘৰতে চিলাই আছো আৰু
অ ভালে কৰিছা হাত কটা হাত কটা বলা মান চিলাবাচোন
অ আপোনাৰ কাৰণে
অ থাৰ্টি ফৰ
অ কাপোৰতটো আপুনি দিবনেে মই কিনি আনিম
তুমি কিনি আনিবা এই ফুলাম কাপোৰটো আনিবা অলপমান
অ অ অ ঠিকে আছে বাৰু দিয়ক
খুলাম কাপোৰতে চিলালে পিন্ধিবও ভাল লাগিব ন
পিন্ধিবও ভাল লাগে
অ দেখিবও ভাল লাগে নে ন ওচৰে পাজৰে অলপমান পিন্ধিও যাব পাৰিম ন অ তেনেকে সেইটো খাপ কো আনিবা
আহ আহ এতিয়া মানে সেই কাম যদি এইবিলাক গোটৰ কাম ওলাই গোটৰ কাম কৰো নহলে মানে সেইবিলাক কৰো
আহ
নহলে কোনোবাই যদি কেক চেক বনাবলৈ অৰ্ডাৰ দিয়ে নহ'লে তাকে কৰো
উম চব কাম কৰি আছা একেবাৰে
আকৌ গৰুও পুহিছো নহয়
অ গৰু পুহিছা
উম গৰু পুহিছো
উম
অকমান ব্যস্ত হৈ থাকো বুলিয়ে কৈছো আৰু এতিয়া দীঘল দিন
অ নহয় এইবিলাক কৰিলেহে আকৌ গোটৰ পইচাঁটো পাবা ন
সেইটোৱে কথা
অ চাবৰ তোমালোকৰ সেইফালে ধ হেৰি দিয়ে থাকে ন এতিয়া চাই আছে চাগৰ গোট
অ গোটৰ মানুহ গৈ গৈ জীৱিকা সখীয়ে আমাক সদায় মানে পঠি মাহে মাহে
উম অ সেইবিলাক চাই থাকিলে আকৌ পইচাটো মানে দিবই আৰু হয়
আকৌ হেৰি গছ পুলি ৰোৱা দিনাখন হেৰি কৰিছে নহয় আপোনালোকৰ ফালে কৰা নাই
আমাৰ সেয়া টাউন কমিটিতে কৰিলে তাৰ পিছত ঘৰে ঘৰে হোৱা নাই আৰু
অ ফটো মাৰি পেলাই এই কত হেৰি যে কত বুলি এটা নম্বৰ আহিছিলে এই হিমন্ত বিশ্ব শৰ্মাই যে দি পঠাইছিলে চিঠিখন
অ
চিঠিখনৰ ওপৰত যে এটা এম এম ইউ এ বুলি পেলাই এটা যে আখৰত যে ক'ড নম্বৰ এটা আছিলে
উ
সেইটো ভৰাবলৈ দিছিলে নহয় এতিয়া এই গছ পুলি ৰুই পেলাই আপোনালোকে ভৰালে
আমাৰ নাই নহয় আমাৰ টাউনত সেইবিলাক দিয়া নাই
অ সেইটো কাৰণ আছে
এই তোমালোকৰ এনেও পঞ্চায়তৰ কামটো আগতীয়াকে হয় যে উম আমাৰ পিছতহে হয় টাউনত
অ সেইয়ে তাকে এতিয়া মানে হেৰি সেইটো হলে মানে পঁচিশ হোজাৰত মানে হব আৰু
আহ
সেই তাকে মানে সেইদিনাখন আমাক ফটো চটো উঠাই কৰি লৈ গৈছে পাঁচ কপি পাঁচ কপি ফটো উঠাইছে
আহ উম উম আমাৰ কোৱা নাইচোন আমাৰ দেৰি লাগিব নেকি দুদিনমান আমাৰ পিছতহে হয় সেইটো অ যোৱ বাৰু তোমালোকৰ গছ পুলি ৰুলা তাৰপিছতহে আমাৰ দেহাই
অ
উম উম উ দিয়া হ'ব দিয়া বাৰু এতিয়া ন
ঠিক আছে হ'ব দিয়ক
অ হব দিয়া